হেল্ল
অ কি কৰিছা?
এনেই আছো, তই?
অঁ ব্যস্ত আছা নেকি?
নাই নাই নাই ক?
সেই কালি তোৰ সেই ছ'চিয়েল মিডিয়াত মানে এটা ফটো দেখিলোঁ। ক'ৰবালৈ গৈছিলি নেকি মানে মন্দিৰ যেন লাগিছিল, ক'ত গৈছিলি?
মই তোৰ কামাখ্যা মন্দিৰলৈ গৈছিলোঁ।
বাহ মানে বহুতে কয় যে সেই মন্দিৰটোৰ মানে পৰিৱেশ বহুত মনোমোহা। কেতিয়া ওলাইছিলি?
আমিতো ছ বজাত ওলাইছিলোঁ কাৰণ বহুত বেছি ভিৰ ভাৰ ভিৰ ভাৰ হয় ন তো ভাবিছিলোঁ ছয়টাত গ'লে আৰু সোনকালে যাই পাম সোনকালে দৰ্শন কৰিব পাৰিম মাৰ।
অ
তেনেকে আৰু
অকলে গৈছিলে নে কাৰোবাৰ লগত গৈছিলি?
মই মোৰ মা দেউতা ভাইটি ভণ্টি এনেকে গৈছিলোঁ আৰু।
অঁ কিহেৰে গৈছিলি মানে, কেনেকৈ গৈছিলি?
আমি গাড়ীৰে গৈছিলোঁ, গাড়ীৰে যাই কিনে আমি যেতিয়া পাহাৰৰ ওপৰত উঠিলোঁ উঠি তেতিয়া আমি গাড়ীখন পাৰ্ক কৰিছিলোঁ। তাত কিবা কিবি থাকে এনেকুৱা জেগা য'ত গাড়ীবোৰ থ'ব পাৰি চবৰে তাত আমি পাৰ্ক কৰিছিলোঁ গাড়ী।
কি মন্দিৰৰ মানে ওচৰ পাওঁতে কেনে লাগিছিল?
বহুতেই বেছি ভাল লাগিছিল মোৰ। মানে দূৰৰ পৰা মন্দিৰটো দেখি মনটো মানে ইমানেই বেছি বেছি ভাল লাগি গ'ল, তোক মানে মই বুজাব পৰা নাই ইমানেই বেছি ভাল লাগিছিল। এতিয়া মানে মোৰ ফটোবোৰ চালে এনেকুৱা লাগে কি ভাল লাগি যায় আৰু মানে ভক্তি ভাৱ এটা আহি যায় আৰু।
মন্দিৰটোৰ সেই চৌপাশটোৰ পৰিৱেশটো কেনেকুৱা আছিল?
চাৰিওফালে গছ গছনি আছিল। পাহাৰীয়া পৰিৱেশ আছিল যিহেতুকে পাহাৰৰ ওপৰত হয়। আৰু বতাহ বতাহ মাৰিছিল আৰু বহুত শান্ত আছিল দেই যাক মানে মন্দিৰত আমি সোমাই কিনে আৰু বহুত বেছি ভক্তিভাৱ এটা আহিছিল আৰু তেনেকুৱা আছিল।
আৰু মানুহ বেছি হৈছিল নেকি, তহঁতে যাওঁ মানে যোৱাৰ দিনা আৰু।
উম তোৰ দেশৰ মানে বিভিন্ন ঠাইৰ পৰা আহিছিল মানুহবোৰ। আৰু ভক্তসকলে মানে এইকাৰণে যথেষ্ট ভিৰ হৈছিল। কিন্তু আমি ৰাতিপুৱা গৈছিলো যিহেতুকে সিমান এটা ভিৰ পোৱা নাই। কিন্তু আগলৈকে বহুতে বেছি ভিৰ হবলৈ আৰম্ভ হৈ আছিল আৰু। আৰু তইতো জানই কিমান বেছি শক্তিশালী মন্দিৰ হয়, আমাৰ কামাখ্যা মন্দিৰটো, তেনেকুৱাকে আৰু।
আৰু মানে ভিৰ যে হ'ল পিছত আৰু, তাৰ বাবে কিবা অসুবিধা বা সমস্যা হৈছিল নেকি তহঁতৰ?
উম', অলপ হৈছিল, কিন্তু সকলো মানুহে মানে তোৰ লাইন পাতি পাতি গৈছিল আৰু, লাইন ধৰি ধৰি মানে আগবাঢ়িছিল। সেইকাৰণে বিশেষ এটা অসুবিধা নাপালোঁ মই বাৰু, আমি কোনো নাপালোঁ। উম। যিহেতুকে চবে মানে শাৰী শাৰীকৈ গৈছে, শাৰী পাতি পাতি গৈছে সেইকাৰণে।
বাকী আৰু পূজাৰ বাবে কি কি সামগ্ৰী লৈ গৈছিলি, মানে তাত।
তোৰ আৰু ফুল, নাৰিকল, ধূপ, চাকি ফল মূল, প্ৰসাদ এইবোৰে লৈ গৈছিলোঁ। আৰু মাক যিখন চুৰ্নি এখন দিয়ে, সেই চুৰ্নিখন নিছিলোঁ, তেনেকে বহুত বস্তু নিছিলো। তাত কিনিব পায়, তলত য'ত আমি গাড়ী পাৰ্ক কৰোঁ, সেইখিনিতে বহুত দোকান থাকে। তাত আমি কিনিছিলোঁ।
উম', তাত দোকান বোৰ মানে কেনেকুৱা লাগিছিল?
হা? হা?
তাত দোকানবোৰ মানে কেনেকুৱা লাগিছিল? এই তই যে কিনা বুলি ক'লি।
তাত দোকানবোৰ বহুতেই বেছি ভাল আছিল, দোকানীবোৰ বহুতেই বেছি ভাল আছিল, আৰু সিহঁতে মানে কি আমাৰ মানে কি হ'ল আমি গাড়ীত চেণ্ডেল খুলি থৈ আহিব পাহৰিলোঁ। পাহাৰা কাৰণে সিহঁতক ক'লো কি আমি ক'ত খোলো এখন দোকানত? তাৰ পিছত ক'লে কি আমাৰ ইয়াতে খুলিব পাৰিব, তাৰপিছত আমি তাতেই খুলি দিলোঁ আৰু চেনডেলযোৰ। আৰু তেনেকে থলো, চেডেলজোৰ তাত। আৰু তাত আমি ভৰিও ধুবলৈ দিছিল দেই, ভৰি দিবলৈ পানী দিয়ে সেইখিনি দিয়ে আৰু। যাতে আমি তাত যাই কিনে ডাইৰেক্ট দৰ্শনে কৰিব পাৰোঁ মাক, তেনেকুৱাকে। আৰু তোক যদি মই ক'বলৈ যাওঁ, দোকানী বহুতে বেছি ভাল আছিল। আৰু বস্তুবোৰৰ দাম বোৰো ভাল আছিল, যিহেতুকে মাক দিম। বস্তুবোৰ কিনিছিলোঁ আমি, গোটেইখিনি বস্তুৱে কিনিছিলোঁ। গোটেইখিনি সামগ্ৰীয়ে কিনিছিলোঁ, সিন্দুৰ লৈছিলোঁ।
তাৰপিছত কি কৰিলি মানে? মন্দিৰলৈ গ'লিনে তাৰপিছত?
তাৰপিছত তোৰ মানে আমি শাৰী পাতিবলগীয়া হ'ল। মন্দিৰৰ ভিত ভিতৰলৈ সোমাবলৈ। একদম মানে মেইন মন্দিৰটোৰ ভিতৰলৈ সোমাবলৈ। এনেকে শাৰী পাতি শাৰি পাতি গৈছিল, চা চোন চা, আমি ইমান ৰাতিপুৱাই গৈছোঁ তোৰ, ছয়টা বজাতে। হ'লেও আমি শাৰী পাতিব লগা হৈছে, আৰু তাৰ ভ তি সকলটো
তিনি দুবজাৰ পৰাই এনেকৈ আহি থাকে। ইমান কষ্ট কৰে ন সিহঁতে?
সেয়ে, আৰু মানে ভিতৰৰ পৰিৱেশটো কেনেকুৱা লাগিল, ভিতৰলৈ গ মানে যোৱাৰ পিছত আৰু।
শান্ত আৰু, পবিত্ৰ পৰিৱেশ আছিল দেই। তোৰ সোমোৱাৰ লগে লগে ধোপৰ হওঁক, ধোনি হওঁক এইবোৰৰ গোন্ধবোৰ আছিল, আৰু মানে ভক্তসকলৰ প্ৰাৰ্থনাই মানে মনটো একদম বেছি শান্তি কৰি তুলিছিল, সেইকাৰণে বেছিয়ে ভাল লাগিছিল।
আৰু বাকী পূজা কৰিবলৈ বা সামগ্ৰীখিনি দিবলৈ বেছি সময় লাগিছিল নেকি কি তহঁতৰ মানে ভিৰ হৈছিল যে।
উম, আহ তোৰ ভিৰ থকাৰ বাবে একঘণ্টামান ৰখিছিলোঁ, অপেক্ষা কৰিছিলোঁ, আৰু কৰিব কৰিবলগীয়া হৈছেও বাৰু। এতিয়া তোৰতো, মই একে শাৰীটো ভাঙি কিনে সোমাইতো যাব নোৱাৰোঁ ভিতৰত। আমি এটা এটাকে যাই আছে চবে দৰ্শন কৰি আছে, মা আমিও তেনেকে ে দৰ্শন কৰিছিলোঁ, আৰু আমি, আহ তেনেকে আৰু লাহে, লাহে যাই পোৱাতে, পোৱাতে মাৰ ওচৰলে এঘণ্টামানেই লাগিছিল।
আৰু তাত মানে ৰখি আমনি লাগিছিল নেকি, মানে অপেক্ষা কৰি বেয়া লাগিছিল নেকি।
একেবাৰেই লগা নাই, কাৰণ ভক্তিৰ আগত, অলপ যদি অপেক্ষা কৰোঁ মনটো, এনেকুৱা লাগিছিল কি আমি মাকটোতো দেখা পাম আৰু এটা কথাটো জানয়ে ভগৱানক দেখিব লাগিলে অলপ কষ্ট কৰিবই লাগিব। এঘণ্টাহে, একো মানে এনেকুৱা লগা নাছিল কি কিয় ৰখি আছোঁ, কিয় ইমান সময় অপেক্ষা কৰি আছোঁ, একোৱেই মানে লগা নাছিল। আৰু অপেক্ষা কৰাটোও এনেকুৱা, নহয় কি তোৰ মানে, বেয়া লাগিব বা কিবা লাগিব যিহেতুকে আমি মন্দিৰলৈ গৈছিলোঁ।
ঠিকেই কৈছা, মানে ভগৱানৰ দৰ্শন কৰিব লাগিলে আৰু এনেকুৱা অপেক্ষা কৰাতো আৰু কি আমনি লাগিব, কি পূজাৰ পূজা মানে সম্পূৰ্ণ হোৱাৰ পিছত মানে কেনেকৈ অনুভৱ হৈছিল?
মনটো বহুতেই বেছি শান্ত আৰু মানে, আনন্দ হৈ উঠিছিল আৰু। এনেকুৱা লাগিছিল এটা নতুন শান্তি পালোঁ, আৰু তোৰ এনেকুৱা হৈছিল কি মোৰ চাগে এই দৰ্শনটোৰ পৰা বাকীখিনি যিখিনি মোৰ জীৱনৰ, আছে আৰু, সেইখিনি চাগে বহুতে বেছি ভাল যাব, এনেকুৱা লাগিছিল, মনটো বহুত বেছি শান্ত পাইছিলোঁ আৰু। আৰু যিহেতুকে অপ ক্ষা কৰি, কৰি গৈছিলোঁ তেতিয়া আৰু মনটো ভাল লাগিছিল।
আৰু পূজা কৰাৰ পিছত মানে, প্ৰসাদখিনি পালিনে?
অ', অ'। পূজাৰ পিছত প্ৰসাদ গ্ৰহণ কৰিলোঁ, আৰু মই মোৰ মা, দেউতা, ভাইটি, ভন্টি সিহঁতকো ভাগ ভাগ কৰি দিলোঁ আৰু।
তাৰপিছত, তাৰপিছত মানে কি কৰিলি?
তাৰপিছত অলপ মন্দিৰটো ঘূৰিলোঁ ঠাইখনৰ সুন্দৰ্যতাটো উপভোগ কৰিলোঁ। আৰু কেইবাখনো ফটো উঠিলোঁ। তইতো জানই মই ফটো উঠি ভাল পাওঁ, আৰু স্মৃতি হিচাপে পে যাতে মই আগলৈকেও চাব পাৰোঁ তেনেকৈ ৰাখি থলো। আৰু বহুত চাফ চিকুণতা আছিল অ' মন্দিৰটো। বহুতেই বেছি! তোক মানে মই বুজাব নোৱাৰোঁ। কিমানে চাফ-চিকুণ আছিল। তাত তোৰ বান্দৰো আছিল। পাৰ চৰাই আছিল, ছাগলী আছিল আৰু সিহঁতে এনেকুৱা নহয় কি আমাক দিগদাৰ দিব, বান্দৰবোৰে আৰু। এইটো বস্তু কাঢ়িব, সেইটো বস্তু কাঢ়িব এনেকুৱা একদমেই নাছিল। আমি যেনেকে মোৰ গাঁও ঘৰত গ'লে কেনেকুৱা হয় কথাবোৰ তোৰ বহুত বেছি বান্দৰে বস্তু কাঢ়া-কাঢ়ি হয় কি এইটো কাটিব হইটো-এইটোক কাঢ়িব সেইটো, কাঢ়িব কিন্তু তাত একদমেই নাছিল আৰু তাত বস্তুবোৰ থোৱাও আছিল তেনেকুৱাকে হ'লেও কাঢ়া নাছিল। এনেকুৱা আছিল আৰু।
নিশ্চয় বহুতেই ভাল লাগিছিল চাগে ন?
উম, বহুতেই বেছি!
তাকেই, তোৰ কথাবোৰ শুনি এনেকুৱা লাগিছে মানে একদম ভক্তিময় ভাৱ আছিল আৰু মন্দিৰৰ ভিতৰত ন?
উম, উম, বহুতেই বেছি।
ঠিকেই আছে। কথাখিনি শুনি সঁচাকৈ ভাল লাগিল। আৰু মোৰো মানে কথাখিনি শুনি মানে ভক্তিভাৱ এটা জাগি উঠিল আৰু।
উম, স্মৰণীয় দিন হৈ থাকিব আৰু মোৰ আৰু হেইটো।
অ'। ঠিক আছে বাৰু, এতিয়া দৰে ৰাখোঁ।
উম, ঠিক আছে।
অ'।